আহ।
উম কি কৰিছা?
এনেই আছো।
অ ভালনে?
ভালে।
উম উম মোৰো ভালেই কি গা বেয়া নেকি তোমাৰ?
নহয় ভাল গা মানে গা ভালে আছে।
অ অ মই মানে মাজতে শুনিছিলো তোমাৰ কিবা গা অসুখ আছে বুলি।
অ হেৰি সেইটো ঠিক হৈছে মানে ঠিক হৈছে মানে মেডিচিন খাই আছো আৰু।
অ অ ভাল পাইছা ন এতিয়া।
উম এবাৰ চেকআপত গ'লে গম পাম সেইটো।
অহ অহ দিয়া অহ অহ। অ আমাৰ মানে ঘৰত মানে বিয়া ওলাইছে আহিবাচোন তুমি তাকে মানে মই তো তোমাক মানে কবলৈ ফোন কৰিছিলো।
কাৰ কাৰ বিয়া?
আমাৰ মামাৰ বিয়া।
আহ ছোৱালী কৰ?
ছোৱালী কিবা অহ কি কয় ওদালগুৰি বড়ো হয়। নিয়মতে বঢ়ো বিয়া দেখিছা নে কেতিয়াবা?
নাই দেখা।
দেখা নাই।
নাই।
উম অ। এনেকে মানে বঢ়ো নিয়মটো অলপ বেলেগ আৰু অসমীয়াতকৈ অসমীয়া অসমীয়াতো বাৰু দেখি চাই আৰু তোমাৰেই নিজৰে হয় আৰু উম পোৱা মানে কি এনে সেই দখনা পিন্ধে আৰু যেতিয়া প্ৰথম আৰচ বুলি কয় আমাৰ সেই মন্ত্ৰ কন আৰচ গাই এনেকে কলগছ পুতে কলগছৰ ওচৰতে মানে এনেকে অ কিবা এটা ঘৰৰ নি বিচনাকৈ বনাই হা বগা কৈ থাকে অ কলগছৰে বনাই আৰু কিছুমানে এইটো অহ ৱাইট কিবা এইটো কি কয় কাৰ্বন নে কি কয় এইটো
অ কাৰ্বন।
অহ অহ তাৰেও বনাই। তাৰপিছত তাৰ ওচৰতে এইটো জুই জ্বলাব তাৰ পাছতে আৰচ পঢ়ি ব সেই আৰচটো পঢ়োতেই মানে দুঘন্টা মান সময় লাগে বহুত
হেৰি ল'ৰা -ছোৱালী দুজনকে বহাই পিনে সেইটো কৰে নেকি?
নহয় ন অ ল'ৰা -ছোৱালী দুজনকে বহাই লব তাতে
উম।
তাৰ পাছতে তেনেকে আৰচ পঢ়ে আৰু পঢ়াই মেলি সেন্দুৰ চেন্দুৰ দিয়াই তাৰপাচতে গোটেই অহ আ আমাৰটোতো সেন্দুৰ দিয়ে যোনটো খ্ৰীষ্টিয়ান হয় তাহতৰটো নিদিয়ে বাৰু।
অ।
আমাৰ আকৌ বড়ৰ খ্ৰীষ্টানো আছে নহয়।
অঁ অঁ হেৰি খ্ৰীষ্টানৰটো নিদিয়ে ন
অ খ্ৰীষ্টানটো নিজে তাহাঁতৰ চাৰ্চত গৈ পিনে এইটো বাইবেল পঢ়ি পিনে তাহাঁতে তেনেকে পাতে। বাৰু উম সেইটো মই দেখা নাই বাৰু মই নাজানো খ্ৰীষ্টানৰতো।
আৰু তোমালোকৰ তো কি কি কৰে আৰু?
আমাৰ তোতে তেনেকে সেন্দুৰ চেন্দুৰ দিয়াই তাৰ পিছতে ঘৰৰ গা গাঁৱৰ ঘৰত মানে য'ত ভঁৰাল থাকে।
উম
ভঁৰালত গৈ পিনে নতুন কইনাজনীয়ে চাকি জ্বলাবগৈ লাগে তাৰ পিছতে এনেকে মূৰত এটা চাউলৰ কিবা দিব মানে অ যোনটো কিবা কাহৰ বাচন এটাত চাউল এহপাকে থব সেই নতুন ভঁৰাল মানে সেই ভঁৰালৰ পৰা চাউল ওলাই আনি পিনে তাৰপাছতে সেই কাঁহৰ বাচনটো মূৰত থৈ পিনে যোনটো কলগছেৰে যে মই বনাই বুলি কৈছিলো যে
উম
তে চাৰি নে সাত পাক মান মাৰিব লাগে দৰা কইনা একেলগে। তাৰপিছত সেইটো পাক মাৰি পিনে চিধা অ ভঁৰাললৈ লৈ যাব কইনাজনীক ঢাকি পিনে। অ শাহুুৱেকজনীয়ে দৰাটোৰ মাকে
অঁ হেৰি তোমালোকৰ বিয়াত কি লৰা ঘৰত হয়
অ ল'ৰা ঘৰত হয় ছোৱালী ঘৰতো হয় কিন্তু যোনবোৰে মানে পলুৱাই আহে আৰু।
অ অ অ
পলোৱাই অহা পাছত লৰা ঘৰত পাতে।
অঁ।
উ তেনেকে আমাৰ মানে অঁ কিছুমানে বাথৌ ফুল বাথৌ লৈ আৰু কিছুমানে আকৌ বাথ নোলোৱাকে থাকে নহয় অসমীয়া নিয়মতে পাতে যে বিয়া কিছুমানে
অঁ!
তেনেকে যদি অসমীয়া নিয়মতে বিয়া পাতে তেন্ত ছোৱালী ঘৰত অসমীয়া নিয়মতে বিয়া পাতি আহে। আৰু যোনে মানে বাথৌ লৈ পিনে থৈ দিয়ে তাহাঁতকহে পুৰা ফুল মানে বৰু নিয়মতে পতা হয় বিয়াটো।
আৰু হেৰি তুমি যে কৈ যে আছিলা মানে ল'ৰাটোৰ মাকে ছোৱালীজনীক লৈ গৈ পিনে তাতে কি কৰে?
অ সেই ভঁৰালত লৈ গৈ পিনে চাউল খিনি থোৱাই এটা জাগাত। তাৰপিছত চাউল থোৱ পিনে ভঁৰালৰ ভিতৰত চাকি জ্বলোৱা কৰাই। অ চাকি জ্বলাই চাকি জ্বলাই পিনে ঘৰৰ ডাঙৰৰ সেৱা লয় তেনেকেই নিয়ম বিলাক আছে আৰু।
অ হেৰি তোমালোকৰ ইচ মানে মোবাইলত দেখিছিলো মিচিং সম্প্ৰ- প্ৰদাৰ এনেকে গম নাপাওঁ কিন্তু এই যে চাং বনাই পিনে ল'ৰাজনক হেৰি কৰাৰ ক্ষেত্ৰত তোমালোকৰ নিয়ম নহয় ন অ
উম কত দেখিছা তুমি মোবাইলত দেখিছিলা?
মোবাইলত দেখিছিলো।
অঁ অঁ তো অঁ অঁ তাকেটো মিচিং সম্প্ৰ সম্প্ৰদায়ৰ হয় এনেই মিচিং লগৰ আছে বাৰু মোৰ কিন্তু মানে মই তেনেকে মিচিং বিয়া তেনেকে দেখা নাই আৰু তাঁহতৰ।
অঁ।
উম। বাকী বিহুত ঘৰ গৈছিলা?
অ গৈছিলো বিহুত। তুমি গৈছিলা?
অঁ অঁ। তুমি দেখিছা নে বড়ো বিহু কেনেকে চেলিব্ৰেট কৰে?
নাই দেখা মই সেই একোৱে দেখা নাই মই অকল মানে নিজৰ খিনিহে যি
হুম অ, তাকে এনেই লগৰ আছে নাই তোমাৰ ব্ৰ।
আছে লগৰ।
অহ, অহ
কিন্তু এই মানে এনে এনেকুৱা মানে বিষয়ত মানে ইমান কথা পতা নাযায় ন? সেইকাৰণে নাজানো ইমান।
উম, ভালে বিহুটো আমাৰ বৈশাখ বিহু বুলি কয়, যোনটো ৰঙালী বিহু হয় যে তোমালোকৰ। আমাৰ সেইটো ৰংজালী বৈশাগু বুলি কয় আৰু।
অহ।
তাতে চবে ল'ৰা বিলাকে কিবা গামোচা পিন্ধে সেউজীয়া ৰঙৰ। গামোচা পিন্ধে আৰু অনাই লয় আৰু অনাই খন দেখি চাই চাগে তুমি।
অহ, অহ দেখিছো সেইখন।
অঁ, তাৰপাছতে ছোৱালী, মাইকী মানুহবিলাকে দখনা পিন্ধে বা হালধীয়া দখনাখন জামাৰ পিন্ট সেইখন।
অহ।
সেইখন ৰঙা ব্লাউজ পিন্ধে, তাৰ পাছতে যোনবোৰে বিয়া নাপাতে সিহঁতে সেউজীয়া ব্লাউজ পিন্ধে।
অহ সেনে বিয়া হোৱাবোৰে মানে ৰঙা পিন্ধা আৰু বিয়া নোহাবোৰ সেউজীয়া।
তেনেকে মানে নিয়ম এটা আছে আৰু।
অহ।
উম, তাৰ পাছতে তেনেকেই অ ঘৰে-ঘৰে ডাঙৰৰ আশীৰ্বাদ লব যায়। নাচে আমাৰ আকৌ এইবোৰ আমাৰ ঢোলটো খোল বুলি কয় আমাৰ বোৰত দেই।
ঢোল তোক
অ, খুল বুলি কয় সেইটো। তাৰ পাছতে অ, খাম, যথা এনেকে আছে আৰু। মানে মই ইমান ভালকে অসমীয়াত কৈ দিব নোৱাৰিম তোমাক। কিন্তু, আমাৰ মানে অ, যন্ত্ৰ মানে বিলাকৰ খাম জথা শুল সেইটো কয়।
যথাতো কেনেকুৱা কেনেকুৱা হয়নো দেখাত?
যথাতটো মানে এ তোমালোকৰ যেনেকুৱা যে উম অসমীয়া তো মানে কি বুলি বুলি কয় মই ভালকে নাজানো হা।
তাল তালৰ নিচিনা নেকি?
অকমান অ, বুজাব পাৰে। তাতে ঘৰে-ঘৰে গৈ পিনে সেই বোৰ যন্ত্ৰবোৰ লৈ পিনে বজাই তাৰ পিছতে ধূপ-ধূনা জ্বলাই মানে যাৰ ঘৰত তুমি তুমি যাবা নহয় নাচিবলৈ তে সেই ঘৰৰ মানে ডাঙৰে বা যোনে নতুনকৈ বিয়া পাতিছে আৰু দৰা কইনা বা ডাঙৰে তোমাক প্ৰথমে এ বাটতে মানে গেটতে কিবা চাকি চাকি বাতি জ্বলাই পিনে ধূপ-ধূনাৰে তোমাক আদৰি আনিব।
আহ।
নাচিব অহা মানুহখিনিক মানে আদৰি আনে। সেইখিনিৰে আদৰি আনি পিনে তাৰপিছত ভিতৰত সেইটো থব সেই মাজত থৈ দিব সেইখিনি বস্তু। মাজত থৈ পিনে- তাৰ চাৰিও পাশে সেই মানুহখিনি নাচিব। নাচি মেলি তাহাঁতক আশীৰ্বাদ দি পিনে যায় আৰু।
অ, আমাৰ হেৰি আমাৰ হুঁচৰি মাৰাৰ নিচিনা হয়, বহাগ বিহুত যে আমাৰ যে হুঁচৰি
অ-অ-অ- অ হুঁচৰি মাৰা নিচিনাই তেনেকৈ। বাকী তোমালোকৰো তেনেকে আদৰি আনে নেকি, ৰাস্তা মানে পদুলিৰ পৰা?
আনে আৰু আদৰি আনে আ মানে হে শৰাই বা হেৰিত তামোল পাণ দি। দি পিনে আদৰি আনে, আনি পিনে সেই জেগা মানে মাটিখিনি চাফা কৰি পিনে সেৱা এটা লয় তাৰপিছত। হুচৰি মাৰে হুচৰি মাৰাৰ পিছত আকৌ মানে। হেৰি হুঁচৰি মৰা দলটোৱে মানে আশীৰ্বাদ দিয়া আৰু।
অ অ তেনেকেই আমাৰো একেই।
তোমালোকৰ যে মানে সেনেকে হেৰি কি কোৱা মানে মানে মই। অসমীয়া হেৰিত কৈছো হা মানে হুঁচৰি যে মাৰে যে হুঁচৰি মাৰ টাইমত হেৰি কি। কয় কিবা পইচা পাতি দিয়ে ন।
পইচা পাতি অ দিয়ে।
তাৰপিছত খানা খায়নে মানে যিটো গ্ৰুপে।
খানা খাই যোনটো গ্ৰুপে মানে বিহু নাচে এনেকে শেষ শেষৰ দিনটোত শেষৰ দিনটোত মানে কেইদিনমানৰ পাছত আৰু।
অ মানে চবে মানে মিলি পিনি একেলগে মানে খানা খাই আৰু।
খায় খায়। ভাল লাগে বিহুৰ দিন কেইটা সেইটো এটা।
আৰু তোমালোকৰ বাথৌ বাথৌ পূজা পালে।
হা কি কৈছা তুমি বাথ পূজা পাতে অ গাঁৱত।
নাই নামটো শুনিছো কিন্তু নাই দেখা আৰু।
তাতে তাতে অ বাথৰটো এনে। অ কেলেণ্ডাৰৰ মতে বেলেগ বেলেগ হয় দেই তাৰিখটো জানুৱাৰী ফেব্ৰুৱাৰী এনেকে তেনেকাতে হয় মানে।
অহঁ।
তেওঁ মানে কিবা অ যত মানে গাঙত আৰু
উম
ঘৰত কিবা নামঘৰটো আমাৰ কিবা বুলি কয়। অ কি এই মোৰ মাজে মনত আহা নাই এতিয়া দেই ৰবা। অ অ থ থাংচালি বুলি কৈছে। থাং থাংচালি বুলি কয় অ আমাৰ বড়োত থানচালি বুলি কয় নামঘৰটো। তাৰ পাছতে সেই তাতে অ গছৰ গছ পুলি লগাব চাকি বতি তাতে চাকি ক বাতি বাৰটা না কিমানটা মান জ্বলাই হা তাৰ পিছত তাৰে। এজনী মানে বড়ো এনেকে কিবা দেউ আহে বুলি কয় আৰু অসমীয়তে। কৈছো মই বৰত মানি ইমান নাজানো মই অ অ। আমাৰ বড়োতো তেনেকা হা তাৰছতে সেই বড়ো। সেই জনীয়ে নাচে সেই জুই জ্বলাব তাৰ পিছত সেই কল গছ পুলি ৰুব তেনেকেই ঢেৰ কিবা কিনি মানে আৰু পূজা পাতৰ বস্তুবোৰ থাকে তাৰ পিছত নাচেহি। চুলি তুলি মেলি লয় তাৰপিছ এ হালধীয়া আমাৰ দহনাযোৰ যে মেইন দহনা সযোৰ সেযোৰ পিন্ধিলে। পিনে নাচে সি নাচে নাচে তাৰ পিছত যোনবোৰ চৰাই মুৰ্গী বোৰক বলি দিয়ে হা। তাৰ পাছতে সেই পলিটপ। সনা চৰাই তেজ খিনি মানে বেলেগ কৰি থৈ দিয়েহে তাৰ কাৰণে। তাৰপিছত তাইহে অ অ তাইহ। তেজ খিনি খাই সেনেকুৱা মানে।
উ।
মানে অলপ মানে ওচৰৰ পৰা চাব গ'লে মানে অলপ বস্তুবোৰ ভয় লাগা।
অঁ
মানে পুৰণি দিনৰ নিয়ম নীতিটো
উম।
তাৰ পিছত জুয়ে চুয়ে জঁপিয়াই দিয়ে এনেকুৱা।
কিন্তু কিছুমান নিয়ম আমাৰ লগত মানে একেই হয়।
অ' কিছুমান উ- নিয়ম একেই। কিন্তু মানে নামবোৰ বেলেগ - বেলেগ। আৰু আমাৰ তোমালোকৰো সেনেকে। উম।
বাকী তুমি এতিয়া কৰিবা?
বাকী এতিয়াতো আছো এনেই। এতিয়াতো মই হোষ্টেলত আছো।
অ ভাত কেতিয়া দিব?
ভাত আমাৰ চাৰে আঠটা-নটা মানত দিয়ে।
অ'।
উম, তোমালোকৰ?
আমাৰো সেনেকুৱাই।
উম, উম। তাকে হোষ্টেলতে ন তুমিও?
অ' মও হোষ- হোষ্টেলতে।
উম তাকেই।
দিয়া ঠিক আছে দিয়া। ৰাখিছো ন।
অ-অ দিয়া তেনেহলে। উম - উম। অ' - অ' দিয়া।